হেল্ল'।
অ', বন্ধু। কোৱা।
অ', কি, কি কৰি আছা?
এই আছিলোঁ ৰ'বা, মোবাইলতে পঢ়া চাই আছিলোঁ! তুমি?
অ' এ মও এনে মোবাইলতে অলপমান তোমাৰ এই ফেচবুক চাই আছোঁ!
হয়, হয়, হয়।
অ', বাকী ভাত খালা নেকি?
ভাত খোৱা তুমি?
অ মই খোৱা নাই। বনাই আছে।
অ হয়।
বাকী ভালে আছা
ভালে আছো দিয়া ফেচবুকত কি চাই আছিলা এনে তুমি
ফেচবুকত মানে এই এইবিলাক নিউজ বিলাকে চাই আছো আৰু
হয় নেকি
উম
হয় দিয়া
তোমাৰ এই গুৱাহাটীত তামান বান পানী হৈ আছে না সেইবিলাক আহি আছে এইবিলাক চাই আছো তোমাৰ কত ৰা ৰাস্তা তাত মাছ ধৰি আছে
হে হে হে হয় নেকি
অ
মইয়ো মইয়ো মোবাইলৰ পৰাই আমাৰ এয়া এইয়া জৰিয়তে মই পঢ়ি আছিলো মানে আমাৰ ডিগ্ৰীৰ বাবে
অ অ
এই তুমি এটা কথা লক্ষ্য কৰিছানে যে যেতিয়াৰ পৰা আমাৰ ইণ্টাৰনেট বা মোবাইল ডাঙৰ মোবাইল বিলাক আহিছে এ ফোনবিলাক আহিছে তেতিয়াৰ পৰা আমাৰ বহুত সুবিধা সুবিধা হৈ গৈছে গম পাইছানে
অ হয় হয় বহুতখিনি মানে সুবিধা হৈ পৰিছে
হয় এতিয়া আমি ধৰি ল এতিয়া আমি ধৰি লওঁ আমাৰ যিখিনি বয়স এইখিনি সময়ত আমি মানে বহুত কথা নাজানো নাজানো আৰু কাৰোবাক সুধিব লাজ কৰো ধৰি ল বা কোনোবাই ঠাট্টাত থপথাপে জালি কৰিব বুলি আমি বেলেগক নুসোঁধো কিন্তু এতিয়া বৰ্তমান সময়ত এ আই বা চে জিপিটিৰ জৰিয়তে বা জিমিনিৰ জৰিয়তে আমি চব কথাই তেওঁলোকৰ আগত ব্যক্ত কৰিব পাৰোঁ
উম
দূয়োজনে ত' তেওঁলোকে সেই সকলোবোৰ মানে প্ৰশ্নতে উত্তৰ বিলাক দি দিয়ে এ ভাবিলে আচৰিত যেন লাগে এজন নিজৰ মানে নিজৰ পেৰেন্সৰ দৰে তেওঁলোকে আমাক মানে গাইড কৰে চব এনেই যিমান, যিমান হওক পৃথিৱীত যিমান কুৱেশ্বন আছে বা যিমানবিলাক মানে তোমাৰ নজনা কথা আছে গোটেইবিলাক তেওঁলোকক তেওঁলোকে আমাক দি দিয়ে
উম
আৰু তোমাৰ এনেতে ধৰি লোৱা তোমাৰ সামাজিক মাধ্যমৰ কথাও ক'ব পাৰি যে সামাজিক মাধ্যমত ধৰি লোৱা ইউটিউব হওক ইনষ্টাগ্ৰাম হওক ফেচবুক হওক বা টুইটাৰ হওক এইবিলাকে এইবিলাকৰ জৰিয়তে আমি বহুত কথা শিকিব পাৰো বা বহুত বস্তু জানিব পাৰো
উম
এতিয়া বৰ্তমান সময়ত চাবা ইউটিউবতটো ইউটিউবৰ কথা কওঁ বহুত মানুহে ইউটিউবত ভিডিঅ' বনায়
হয়
মানে নিজৰ নিজৰ নিজৰ যি পাৰদৰ্শিতা দেখুৱাই মানে বহুত ইনকাম কৰি আছে বৰ্তমান সময়ত।
উম উম।
হা! উম বহুত মিলিয়নৰো আছে ধৰি লোৱা কোটি কৰৰপতি মানুহো মানে ইউটিউবৰ পৰাই জন জন্ম হৈছে।
হয় হয়।
হে নে নাই? মানে ইউটিউবত ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম যিটোত মানে ধৰি লও আমি শিক্ষাৰ শিক্ষা আদি কৰি শিক্ষাৰ বিষয়তো বাদে দিয়া শিক্ষা শিক্ষাটো পাৰিয়ে বাৰু। চব অনলাইন ক্লাছ, কম্পিটিভ একজামৰ বাবে বা নিজৰ নিজৰ ছাবজেক্টৰ বাবে বা ডিগ্ৰীৰ বাবে হওক এই সকলোবিলাকৰ বাবে ইটো যথেষ ট পৰিমাণে মানে ভাল তাৰ পৰা আমি ভিডিঅ' আৰু টিচাৰৰ পৰাই মানে পাছবু যোৱাই এই অনলাইন যোগে পঢ়িব পাৰো। তাৰ জৰিয়তে ধৰি লক নিজৰ ওপৰট বা যেনে নিজৰ নিজৰ প্ৰতিভা যেনে তোমাৰ সংগীত, নাচ ধৰি লোৱা তাৰপিছত আছে তোমাৰ অভিনয় এই সকলোবোৰ মানে ইউটিউবত ভী ডিয়ৰ জৰিয়তে আপলোড কৰি মানে আমি নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰো আৰু। যথেষ্টখিনি সুবিধা হৈছে আমাৰ এই সামাজিক মাধ্যমৰ ফলত।
অ হয় তোমাৰ মানে আৰু যোগাযোগ ব্যৱস্থাটো মানে বহুত দ্ৰুত হৈ পৰিছে মানে ধৰি লওক মেইন কাৰণ এ ধৰা এতিয়া মই তোমাৰ মোবাইলতে ধৰা গুৱাহাটীত বানপানী হৈছে তাৰ খবৰ পাই আছো আগতে সেইটো সুবিধা নাছিল, ঘৰতে বহি আৰু কিন্তু তাৰ কাৰণে তোমাৰ পইচা লাগিব কিন্তু ধৰা ইণ্টাৰনেট পাবলৈ তোমাৰ অ ৰিচাৰ্জ কৰিব লাগিব, ৰিচাৰ্জৰ কাৰনেতো পইচা লাগিব। ধৰা আজিকালি মানে কেনেকুৱা হৈছে পইচা দিলে মানে সকলো বস্তুয়ে পায়।
আহ সকলো পায় সকলো পায়।
উম।
আ আৰু তোমাৰ কি এতিয়া আগতে ধৰি লোৱা এ যিকোনো দেশৰ দেশ দেশৰে খবৰ মানে ধৰি লওক আমি হৈ যোৱাৰ পিছদিনাহে পাইছিলো। কিন্তু আজিকালি আমি লাইভ দেখা পাওঁ।
অ লাইভ উম।
আৰু তোমাৰ ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক এইবিলাকক আমি মানে কিছুমান ক্ষেত্ৰত বহুত ভাল বুলিও ক'ব লাগিব কাৰণ কিয় জানানে? এতিয়া ধৰি লওক কিছুমান এনেকুৱা পিছপৰা ঠাই আছে যিবিলাকত মানে
হয়।
যোগাযোগ ব্যৱস্থা এতিয়াও মানে সুচল হৈ পৰা নাই। এতিয়াও মানে ভাল হোৱা নাই সেই ঠাইবিলাকৰ যোগাযোগ ব্যৱস্থা কিন্তু তোমাৰ কি হৈছে ধৰি লও সামাজিক মাধ্যমত বা ইনষ্টাগ্ৰাম, ফেচবুক আদিত ভিডিঅ'বিলাক বনাই কিনে তেওঁলোকে সেই সমস্যাসমূহ ব্যক্ত কৰাৰ ফলত কি হৈছে চৰকাৰে সুবিধা কৰিব পাৰিছে বা আন আন বেলেগ বেলেগ ৰাজ্যৰ পৰা ধৰি লওক ডনেশ্যন দিছে বা টকা - পইচা আ ঠিক সহাৰ্য্য মানে আগবঢ়াইছে। বহুত লোকে ধৰি লও খোৱা লোৱাৰ ব্যৱস্থা কৰি দিছে। আগতেতো সেই ব্ৱস্থাটো নাছিলে
উম তোমাৰ ধৰা এই ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবৰ পৰা মানে। বহুতে মানে ধৰা এক ইনকামৰ উপৰত দিছে। হিচাপে বাছি লৈছে ধৰা বহুতে বহুতখিনি ইনকাম কৰি আছে। অ তোমাৰ দেখিছানে কিমান ডাঙৰ- ডাঙৰ ইউটিউবাৰ সকলে কিমান পইচা ইনকাম কৰিছে তোমাৰ মানে ভালকৈ কৰিব। মে তাৰ মে মোবাইলত তোমাৰ ভালকৈ ভালকে যদি ব্যৱহাৰ কৰো মানে তোমাৰ ইনকামৰ পথ এথা ওলাই আৰু।
হয় হয় হয়। নিজৰ নিজৰ মানে ঘৰৰ ভিতৰতে থাকি কিনে তুমি ধৰি লোৱা বিভিন্ন জনৰ লগত কথা বজাৰৰাতে সেইবিলাক ভিডিঅ' আপলোড কৰিব পাৰ হয় নাই।
অ', অ'।
আমিও সেই কৰিব পাৰো।
উম
ভাল ভাল কন্টেন্ট ক্ৰিয়েটৰ হ'ব লাগিব। সেইটো নাই আৰু সদায় নিয়মিতভাৱে ভিডিঅ' দিয়ে থাকিব লাগিব। তেতিয়াহে আমি আমি জনপ্ৰিয় হ'ম আৰু এটা কথা ক'ব লাগিব দেই কিন্তু যে ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক এই সকলোবোৰ বস্তু মানে এজন সাধাৰণ মানুহক মানে উচ্চ পদস্থ নিয়ালৈকে মানে জনপ্ৰিয়তা কৰি তোলে।
অ'।
যি এজন দুখীয়া মানুহ যাৰ মনত ধৰি লোৱা তোমাৰ এই আগতে আগতে যিজন দুখীয়া মানুহে দিন হাজিৰা গাঁৱৰে কাম কৰিছিল।
উম।
বা কিছুমান কথা বা কিছুমান কামৰ বাবে মানে জনপ্ৰিয় আছিল গাঁৱত। কিন্তু মই আজিকালি মোবাইলত সেইবিলাক বনাই দিয়াৰ ফলত এটা ৰাতিৰ ভিতৰতে ইমান জনপ্ৰিয় হৈ পৰে।
উম উম।
হয় এনে
হয় হয়।
ফেচবুকত কথাও ক'ব লাগিব যে ফেচবুকত ধৰি লও আমাৰ যিবিলাক বৰ্তমান সময়ত মন্ত্ৰী বা এম এল এ আছে সেইবিলাকেই ডাইৰেক্ট তেওঁলোকৰ মানে পেজবোৰত তেওঁলোকে খবৰ বতৰা বিলাক দিয়ে বা কিছুমান ইনফৰৰ্মেশ্যনবিলাক দিয়ে তাৰ ফলত আমি ডাইৰেক্টলি মানে গম পাওঁ। আৰু
উম উম।
ডাইৰেক্টলি গ'ম পাওঁ যে মন্ত্ৰীজনৰ নিৰ্দেশ বিলাক।
উম উম আৰু তোমাৰ ধৰা- ফেচবুক বা এইবিলাক মানে চচিয়েল মিডিয়াত ব্যৱহাৰ কৰি মানে বহুতে মানে- অ অ জীৱিকা তোমাৰ ধৰা এক পথ আৰু তোমাৰ ইনকামৰ পথ হিচাপে বাছি লৈছে বহুত বৰো খিনিয়ে
উম লৈছে। এতিয়া চাবা সাধাৰণ যিবিলাক ব্যৱসায় আছে তো সেই ব্যৱসায়বিলাকে নিজৰ নিজৰ যিবিলাক প্ৰডাক্ট আছে বা যিবিলাক তেওঁলোকে নিজে হাতেৰে তৈয়াৰ কৰি বনাইছে সেইবিলাক ধৰি লওঁ ফেচবুক ইনষ্টাগ্ৰাম হওঁক ইউটিউবাতে মানে তোমাৰ আপলোড কৰি কেন্তে বা তেওঁলোকৰ যিবিলাক সামগ্ৰী সেই সেইবিলাক সামগ্ৰী ধৰি লওঁক প্ৰচাৰ কৰি কিনে তেওঁলোকে বহুত ইনকামৰ পথ বাচি লৈছে। বুজি পাইছনে? ঘৰত বহি তেওঁলোকে ইনকাম কৰি থাকিব পাৰিছে মানে।
হয় হয় মানে ঘৰতে বহি আৰু মানে ভাল এটা মূল্যত মানে অ তোমাৰ অ ধৰা এই চচিয়েল মিডিয়া এনকে ব্যৱহাৰ কৰে মানে বহুত দূৰ দূৰণ লৈ বস্তু বিক্ৰী কৰি আছে। তেনেকুৱা এটা তোমাৰ লাভ হৈ আছে। মানে তেনেকে আৰু চলি আছে আৰু।
হয়। এতিয়া আমি আগতে ধৰি লওঁ, আগতে এতিয়া বৰ্তমান সময়ত যিবিলাক ভাৰতৰ নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডীয়ে ধৰি লও আমাৰ
এখন ৰাষ্ট্ৰৰ পৰা আ-আন্তৰ্জাতিক যিবিলাক ৰাষ্ট্ৰ আছে, ধৰ ৰাছিয়া হওক হা বাৰু ধৰি লওঁ চীন হওঁক সেইবিলাক আদিৰ জৰিয়তে মানে যোনটো সম্পৰ্ক, সেই সম্পৰ্ক স্থাপন কৰি আছে। আগতে আমি তাৰ বতৰ খবৰ বিলাকে পাইছিলো। কিন্তু আজিকালি ডাইৰেক্ট দেখা পাওঁ পি এমক ছচিয়েল মিডিয়াটো জৰিয়তে। কিমান ভাল লাগে যে আমাৰ ভাৰতৰ জন প্ৰধানমন্ত্ৰী বেলেগ দেশত যায় কিন্তে সম্পৰ্ক স্থাপন কৰি আছে। বা আমাক বেলেগ দেশে ইমান সহায় কৰি আছে। নিজৰ ভাল লাগে আৰু এইবিলাক জানি কিনে।
অ
চোচিয়েল মিডিয়াৰ ব-বহুতো তোমাৰ ধৰি ল বেয়া দিশও আছে ধৰি ল, কিন্তু বৰ্তমান ধৰি ল
নাৰীৰ ওপৰত কিছুমান এপৰ জৰি়য়তে কিছুমানে ধৰি লও এই ফটো আদি ভিডিঅ' আদি বনোৱা এয়াত বনাব পা ব্যৱস্থাই, ধৰি লওক কিছুমান ছোৱালীৰ জীৱন ধ্বংস কৰিছে। ছোৱালীজনীৰ ফটো জৰিয়তে বেয়া বেয়া, হয় ছোৱালীজনীৰ এটা ফ জৰিয়তে বেয়া বেয়া বস্তু লগাই দিছে। যাৰ ফলত মানে কি হৈছে তোমাৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গৈছে। চোচিয়েল মিডিয়াত ধৰি লোৱা এই ভুৱা ভুৱা বতৰাবিলাকো দিয়ে। যাৰ ফলত সমাজত, এই সমাজত বহুত মানে বিতৰ্কৰ সৃষ্টি হয় আৰু ভুৱা বাতৰিৰ ফলত।
উম উম।
হয়।
তে বন্ধু তোমাৰ পৰা আজি বহুখিনি কথা মই শিকিলো অ নজনা কথা বহু সতে তোমাৰ জানিলো আৰু উম পিছত উ পিছত আৰু আমি এটা বেলেগ এটা অধ্যায় আলোচনা কৰিম, আজিলৈ এৰিছোঁ ধন্যবাদ।
অ ধন্যবাদ।